নমস্কাৰ, নমস্কাৰ। কি খবৰ? হে মোৰো ভালেই।
অ', কি কৰি আছা?
এয়া মই এনে ফিল্ডতে বহি আছো, তুমি?
তোমাৰ এই লৰা কেইটামানৰ লগৰ কেইটামান লগত আহিলো ফুটবল খেলি আছে, মই এনেই খোজকাঢ়ি আছো।
অ', খানা পিনা খালা নাই?
ন মই খালোঁ ভাত-পানী। খাই বৈ এনেই ওলাই আহিছোঁ। বাকী এতিয়া পিছে কি কৰি আছা? নহয় কিবা কাম-চাম!
মানে বিজনেজেই কৰিম নেকি!
কৰা কৰা, কিবা এটা কৰা। এনেই থাকি লাভ নাই।
অ'।
উম, এনেই থাকিতো আজিকালি লাভ নাই না।
কি কৰা ভাল হ'ব এনেই?
কিবা বিজনেজ এটা কৰা সৰু সুৰা। ভাল বিজনেছটা চাই লোৱা।
অহ।
ফুৰিব পাৰা।
গাহৰি অ', গাহৰি তাকে ভাবিছোঁ।
গাহৰি বা লোকেল মুৰ্গী, চোকেল মুৰ্গী কিবা এটা পুহিব পাৰা।
অ'।
এনেকুৱা কিবা এটা পোহা আৰু! তাৰ পৰাই চলি থাকিব পাৰিবা আৰু। ধুনীয়াকৈ মানে হাত খৰচ এটা নিজৰ ওলাই যায়, ঘৰৰ হেৰিবিলাকো ওলাই যায়।
অ'।
এনেকৈ কাকো পইচা-পাতি নোখোজাকৈ চলি থাকিব পাৰি আৰু!
সেয়া অ'।
তাৰপিছত? কি কৰি আছা? আ', এনেই কোনোবাই মাতি আছে নেকিন তোমাক?
হেই পোৱালিটোয়ে মাটি আছে, ফল পোৱালিটোৱে।
অ'। এই তুমি দৌৰিব-দৌৰা চৌৰা নাই নেকি?
হা?
দৌৰা নাই নেকি?
দৌৰা নাই।
দৌৰিব লাগে। মোৰ দৌৰিব মন যায়, কিন্তু লগেই নাপাওঁ। লগ এটা হোৱা হ'লে দৌৰিলোহেঁতেন।
অ', দৌৰিবলৈ আহা-আহা যদি ক'বা। ময়ো দৌৰিব আহিম।
যাম দিয়া। তোমালোক-তোমালোকৰ ফিল্ডখন দূৰ হৈ যায় নহয়!
অ'। এই আমাৰ অচুলাপিল বুলি কোৱা জেগা এটা আছে।
অ'।
তে আহোঁ নেকি!
অ', ক'বা। জোন-কোনদিনাখনবা যাবা! কোন দিনাখনৰ পৰা যাবা বোলো ক'বা বোলো।
আ', অ'।
এ', পিছে খবৰ খাতি ভালেই। মাহঁতৰ, বাহঁতৰ ভালেই।
উম', ভালে ভালেই। সেইয়া। কিহেদি খালা আজি? ভাত কিহেদি খালা?
ভাত তোমাৰ আজি মাছেদি খালোঁ। মাছ আনিছিলে।
অ', অ'।
মাছ তোমাৰ হেৰি দি বনাইছিলে, বিলাহী মাছ। অকন টেঙা দি। এই মাছটো ইমান ভাল নাপাওঁ মই, মাংসহে ভাল লাগে অলপ।
অ'।
মাছটো ইমান ভাল নালাগে।
সেইটোয়েতো। থৰি দি হয় মাছ পালিছ!
উম', তুমি কি মাংস খাই ভাল পোৱা?
মই গাহৰি
এ চেম, মইও গাঁহৰিয়ে ভাল পাওঁ।
উম গাহৰিটো কিবা টেষ্টটোয়ে বেলেগ।
হম
উ
গাহৰিতো মজা লাগে খাই।
উম
তুমি কি গাহৰি খাই ভাল পোৱা? তিল গাহৰি নে? লাই পাত দি খাই ভাল পোৱা নে?
মই লাই পাত দি খাল পাওঁ।
উম', এই নৰ্মেল বনালেও ভাল লাগে আলু চালু দি হেনে
অ'। বা ইমান হুলস্থূল হৈ আছে!
উম', আমাৰ এইফালে ফিল্ডত বহুত হুলস্থুল হৈ থাকে।
উম'।
তোমালোকৰ এইফালে হোৱা নাই।
সেয়া বহুত হুলস্থুল।
উম উম উম বাকী এইবাৰ ফাঞ্চন চাঞ্চন ক'ত ক'ত চাব গ'লা?
ফাঞ্চন এয়া ইয়াত আমাৰ ৰ্চাচফিল্ড, তাৰপিছতে আকৌ বিন্দু গুড়ি তাৰপিছত আকৌ পিঠা খোৱা
উম
দীপোটা
উম
প'ল ফিলড, ঢেৰ জেগাত গ'লো।
মইও চালো এইবাৰ ফাঞ্চন কেইখনমান বহুত মানে তোমাৰ বাইশখনমান চালো এইবাৰ। উ ভাল লাগিলে ফাঞ্চন চাই বোলো, এতিয়া ফাঞ্চন নাই আৰু এতিয়া হ'লেও চাবলৈ বেয়া লাগিব নহয়। বহাগৰ মা'হেই গুচি গ'ল, এতিয়া ফাংচনৰ চিজন নহয়।
অ'
বাকী এতিয়া কিবা কৈ আছা নেকি কাৰোবাক।
কিবা সুধি আছে ৰখা, তাৰ হাগিব লাগিছে বোলে। যোৱা।
কোৱা।
অ কিবা দোকান-চোকান ব্যৱসায়-চেৱসায় ভবা নাই নেকি?
ব্যৱসায়‌ এটাকে কিবা এটা কৰোঁ নেকি? পইচা কেইটামান লাগিব নহয় আকৌ হাতত।
লোন এটা লৈ লোৱা মাহ'তক কৈ পেলাই।
অ' তাকে ভাবিছোঁ।
লোন এটা লৈ লোৱা ধুনীয়াকৈ।
উম
মোৰ বয়স হোৱা নাই নহয়, নহ'লে আকৌ এতিয়া আমাৰ আকৌ চিভিল বনাব লাগিব, চিভিল বনোৱাৰ পিছতহে লোন ল'ব পাৰিম।
অ'
তেতিয়াহে আকৌ, এতিয়া আমাৰ চিভিল একো হোৱাই নাই।
অ'
অ' সেইয়া।
সেই আৰু কি কবা আৰু। বাকি ফুটবল চুটবল খেলা নাই? ফুটবল খেলা নাই?
ফুটবল খেলা নাই।
আমাৰ ইয়াতে খেলি আছোঁ, মই তোমাকে ফোন কৰিলো খেলিম ৰখা অকণ পিছতকে। তাকে আজি তোমালোকৰ সেইপিনে ৰাতিপুৱা বৰষুণ দিছিলে নে?
বৰষু, একে ধেৰ বৰষুণ।
আমাৰ পিছবেলা বতৰ ঠিকেই কৰিছে তোমাৰ‌ আগবেলা বৰষুণ বেয়া আগবেলা বতৰ একদমেই বেয়া বৰষুণ।
অ' এইয়া বতৰ এতিয়া পানী অলপ পানী লাগেও নহয়।
উম, লাগেও এতিয়াও খেতি-বাতি কৰিব, তোমালোকৰ খেতি কৰা নাই‌?
খেতি আমাৰ খেতিত কৰা নাই মাটিমাহ পেলাব নেকি?
হয় এনে তোমাৰ ধান খেতি নকৰে নেকি?
আমাৰ ধান খেতি নকৰে নহয়।
অঁ আমাৰ তোমাৰ ধান খেতি কৰে। আকৌ হেৰিৰ দিনত শুকান দিনত তোমাৰ ৰচুন- চচুন, মাটিমাহ-চাাটিমাহ, সৰিয়হ-চৰিয়হ এইবিলাক খেতি কৰে।
অ'
সেনেকৈ চলি থাকোঁ আৰু ঘৰখন‌।
হা?
কিনো কৰিবা আৰু সেনেকৈ ঘৰখন চলি থাকো আৰু।
আহ।
বাকী এতিয়া তুমি স্কুটি কি চলা ল'লা নহয়?
স্কুটি তোমাৰ এই এৰক্স এখন লৈছো।
অ' মোবাইল‌?
মোবাইল আইফোন ফৰ্টিন এটা লৈছোঁ ‌।
অ'। মই তোমাৰ এতিয়া হেৰি থাৰ্টিন নৰ্মেল এটা চলাই আছোঁ।
অ'।
প্ৰ চ' ল'বলৈ ইমান হেৰি নাই আৰু।
অ
প্ৰু চু লবলৈ অকাত নাই পইচা পাতিও অসুবিধা উম। এতিয়া আজিকালি আমি নৰ্মেল এটা চলাই থাকিলে ভাল লাগে এতিয়া বিজ্ঞান চিজ্ঞান ইমান নাই।
অ'।
এতিয়া যদি মই যদি যচৰত যদি মই ফৰটিন দিন প্ৰ' এটা যদি ই এম আই লৈ ল'ম বা ফিফ ফিফটিন প্ৰ' চিক্টিন ফো এটা লৈ লও যদি মোৰ এক টকা এটা ইনকাম নাই মানুহে কি বুলি ক'ব।
সেইতোইতো।
সেইকাৰণে তোমাৰ ৰ্থাতিন নৰ্মেল এটা চলাই আছো। লাগেও মোবাইল এটা ৰ্থাটিন চাৰ্তিন ফটো চটো উঠিবলৈ কেতিয়াবা হয় ভ ফ কৌৰবাত গলা ভাল ফটৌ এখন মাৰি ইচতোৰিত দি বোলো আজিকালি। তুমি ক'বাত গলে ইনষ্টাগ্ৰামত তুমি ষ্টৰি দিলে তুমি ক'বাত যোৱা হব। এনেই ক'ত উম। তেতিয়াহে তোমাক কোনোবাই দেখিব ষ্টৰিটো অ' এই অুক জেগা গৈছে ঘূৰি থোৱা আছে দেই। এইবিলাক জেগাত তেতিয়াহে এনে তোমাক ক'ত ভাবিব।
সেইটোৱে তো। বাকী তোমালৰ ঘৰ পালে ভালেই।
ভালে ভালে।
অ সেয়া
সেয়াই আৰু কি ক'বা আৰু। মোৰ লগৰ দুটাই দৌৰি আছো তাকে চাই আছ
তেচা হা
তাকে মোৰ লগৰ দুটা দৌৰি আছে মই চাই আছো মানে।
অ' ময়ো ফুটবল খেলি আছো চাই
উ, তাৰ পিছত ছোৱালী মানুহ ল'ৰা মানুহ ধেৰ ছোৱালী লৰা ধ এটাই ফুটবল খেলিছে চশমা পিন্ধি খেলিছে জানা।
অ' চচমানো খ কে পিনি পেলাই ফুটবল খেলে নে?
সেটো কেছপেক নাজানেই।
সেনে কৰিলে খেলিবই নালাগে নাজানিলে।
হা
চশমা পিন্ধিল মানুহে ফুটবল খেলে তোমাৰ কোৱাচোন এনেই ফুটবলৰ সেইটো নামটো বেয়া কৰিছে।
এতিয়া ইহঁতৰ লগত খেলিব ভয়ো লাগে নহয়, সেইসোপ
এ তোমাৰ নজনা পোৱালি লগত নেখ খেলিব কেতিয়া ভৰি চৰি মাৰি দিব এংগুল চেংগুল বেয়া হৈ যাব।
অ।
স অলপ মান জনা শুনা পোৱালি হলে খেলি ভালো লাগে সেইদ কুট মাৰিলে কি হয় ক'ত কুট নামাৰিলে কিন্তু এতিয়া তোমাৰ খেলিব নজনা পোৱালি ভৰিয়ে চৰিয়ে মাৰি দিব ভৰি বেয়া হৈ যাব ভাঙি যাব আকৌ তোমাৰ এনেই একমাহ দুইমাহ এনেই পৰি থাকিব লাগিব ঘৰত
অ
তাক পইচা কেইটামান খৰচ হৈছিল
হেইটোৱ টো
কি ক'বা আৰু
বাকী তুমি খাহী ছাগলী খাই ভাল পোৱা নোপোৱা
খাই ছাগলী য়ে আ মোৰ ছাগলী ইমান ভাল নালাগে খাব
আমাৰ ঘৰত খাঁহী দুটামান আছে মানে বিক্ৰী কৰিম কাৰোবাক লাগে যদি ক'বাচোন তোমালোকৰ সেইফালে কাষ্টমাৰ ওলাব যদি
অ অ হ'ব এই পূজা আহি আছে না পূজাত খাব মানুহে
পূজাতে বিক্ৰী কৰিম নেকি ন এতিয়া মানে ডাঙৰ হৈ গৈছে খাহী চাগলিজনী বহুত মানে কষ্ট আৰু এতিয়া টো আমাৰ বৰষুণৰ এতিয়া বাৰিষা চিজন না পাত চাত দিবলৈও অলপ দিগদাৰ হয় যে কষ্ট মানে
আহ
সেইকাৰণে তোমাৰ বিক্ৰী কৰিম বুলিয়ে ভাবি আছো মানে কাছাৰী তোমাক দি আছিলে বাৰ হাজাৰ মানকৈ মোক পোন্ধৰ হাজাৰ মানকৈ লাগে দুটাত মানে ত্ৰিশ হাজাৰ লাগে
অহ
তেৰ হাজাৰকৈ দি আছে মানে মই দিয়া নাই মানে
অহ
আও কিবা এটা মানকে পালে দি দিম বাৰু নাই যদি তোমাৰ মোক যদি যদি এটাত যদি চৈধ্য চাৰে তেৰ মান দিলে মই এৰি দিম এতিয়া মানে তোমাৰ বাৰ তলত বাৰ বাৰৰ ওপৰত দিয়াই নাই এতিয়া বাৰতে কৈছে লাষ্ট কৈছো, বাৰ হাজাৰকৈ দিম দুটাত। চৌবিছ হাজাৰ টকা। তাৰপিছত তাৰ তলত যদি হয় যদি আপোনালোকে ফোন কৰিব। উম, স অও আৰু কাইলে দুটা বেপাৰী চোৱাৰ কথা আছে মানে। কাইলৈ আৰু দুজন অহা কাইলে আৰু দুজন অহা কথা আছে সেই দুজনক দেখাই লম মানে তাৰপিছত কি কয় চাই লওঁ
অহ
দিয়া হ'ব দিয়া আৰু ন
অ হ'ব দিয়া হ'ব দিয়া
জহৰাট